আছো অ।
হয়, কি কৰি আছা?।
আছো এনেই আছো, তুমি?।
অ', ময়ো আছো এনেই, বাকি ভাত পানী খালা নে?।
খালো অ', তুমি খালা নে?।
অ', খালো-খালো। বাকী ঘৰত ভালনে? অ', ভাল-ভাল, সি খেতি বাতিত লাগি আছ নে?
খেতি বাতি যোৰাকে গৈ আছো।
অ', ঠিকে আছে, লাগি থাকিব লাগে অসমীয়া মানুহে যদি খেতিটো এৰি দিয়ে কেনেকে হব আৰু।
উম।
এতিয়া তাকে বলো তোমালৈ বহু দিন ধৰি ফোন কৰা নাই বোলে আজি ফোন কৰিলো এটা নতুন বিষয়ৰ ওপৰত কথা পাতিম বুলি।
হয়।
বিষয়তটো হৈছে আমাৰ এ খাদ্যৰ অপচয় তোমাৰ হয়, বিষয়টো খাদ্যৰ অপচয় তোমাৰ কেনেকুৱা হব বাৰু বিষয়টো
অ', আজি ভাল বিষয় এটাই বাছি লৈ ললা দেখোন
হয়, হয়, হয়, তোকে এতিয়া তুমি চোৱা খাদ্যৰ অপচয় বুলি ক'বলৈ হলে কি তমি যিবোৰ খাদ্য উৎপাদন কৰোঁ কিন্তু কোনো মানে নাখায় তাকে তোমাৰ আহ খাদ্যৰ অপচয় বুলি কোৱা হয় মূল কথাত য তুমি চোৱা দেই এনেই কথা এখন ঘৰত যমি বেছিকৈ এ, ৰান্ধিলা ভাত কেই মানে তুমি যদি মানুহ আছিলে তিনটা বনাব লাগে তিন টেমা যদি বনালা পাঁচ টেমা সেই মে পাঁচ টেমাহ তিনজন মানুহে খোৱাৰ পিছত সেই দুই টেমা বাহি গল সেইটো এটা পেলাই দিলে গৰুক দিলে বা কাৰোবাক সেইটো এটা এনেই অপচা হয় নাই বাৰু খাদ্যৰ অপচয় তোমাৰ আৰু যিসমূহ কিছু মানে খোৱাৰ পিছত থাল থালৰ মানে কাঁহীত যিসমূহ এৰি যোৱা সেইসমূহ তোমাৰ আহ, ই যোৱা সময়তো পেলাই দিব লাগিব সেইবোৰ সময়ত তোমাৰ খাদ্যৰ অপচয় বুলি কোৱা হয় তাক
হয়,
এতিয়া তুমি দোকান ৰেষ্টতুৰেণ্টত তোমাৰ অ', তোমাৰ বেছিকে মানে, তুমি যেনিবা পোলা অৰ্ডাৰ দিলা পোলাো যিখিনি খালা খালে আৰু যিখিনি নাখালা সেইখিনিয় এনে এনেই অপচয় কৰিলা তুমি
উম, হয় এতিয়া খাদ্যখিনি অপচয় কৰি খাদ্য বুলি কলে এতিয়া ধুনীয়াকে বনাি যিখিনি তোমাৰ প্ৰয়োজন সেই সিমানখিনিয়ে বনাব লাগে আকৌ ঞ্চি বনাই লে পেলনি যাব পেল পেলা নালাগে আৰু ঘৰতে বনোৱা খাদ্য কিন্তু বাকী যিখিনি হেৰিয়ত খোৱা হয় সেইখিনি তোমাৰ যদি অতিৰিক্ত হয়, তেতিয়া ধ পেকিং কৰি কোনো খাবলে নোপোৱা ঘৰ লোকক খোৱালে সেইটো বেছিয়ে ভাল হয়
হয়, হয়, সেইটো তোমাৰ প্ৰথমতে তুমি চাব লাগিব যে মানুহৰ মানুহ চাই পেলাই তুমি খাদ্য তোমাৰ বনাব লাগিব তুমি যদি বেছিকে বনাই এতিয়া তোমাৰ অপচয় হব এতিয়া তুমি ইয়াৰ তুমি কিছুমান এতিয়া আমি মানে প্ৰায় খিনি মানুহে। তোমাৰ ভাল পৰিৱেশৰ তেওঁলোকে খাদ্য খাব কিন্তু কিছুমান মানুহ আছে তেওঁলোকে খাবলে নাপায় ৰাস্তা ৰাস্তা পদূলি যিসকল মানুহ ব থাকে তেওঁলোকে একেবাৰে খাবলে নোপায়।
হয়।
তুমি সেই সময়ত যি অপচয় কৰাতকে তুমি যদি ভালকে চাফাকে তেওঁলোক পকে দি দিয়া বা, সেইটো এটা ভাল কথা, হয়। এই নিজে খাই পেলাই পেলোৱাটো দিব নালাগে কিন্তু তুমি নিজে যেনিবা তুমি নিজৰ মন গৈছে যেনিবা তুমি কিবা এটা বনালা বনাই মেলি তুমি সেই অ, ৰাস্তাত পধূলি যিসকল বিখাৰী থাকে। তেওঁলোকক দিব লাগে তাতক পেলোৱাতকে।
হয়, হয়।
হয় এতিয়া সেইসমূহ অপচয় কৰিলে তোমাৰ অৰ্থনৈতিক পইচাৰো লোকচান হোৱা দেখা যায়।
হয়, হয়। উম,
তোমাৰ এতিয়া বৰ্তমানৰ ভাৰতত হয় হয়, এতিয়া ভাৰতত প্ৰত্যেক বছৰ অ, ফৰ্টি পাৰ্চেণ্ট তোমাৰ খাদ্য লোকচান হোৱা বুলি তোমাৰ। আহ তথ্য মানে দেখা পোৱা গৈছে বৰ্তমান ত এতিয়া তুমি খাদ্য অপ্ৰচয় কৰিলে তোমাৰ পৰিৱেশ টো বিনষ্ট হয়। ছাইদৰ পৰিৱেশ তুমি এ কিবা খাদ্য পেলালে দেই, সেই খাদ্য মোৰ ৰ'দ দিলে গেলিলে বা গোন্ধ আহিলে। তোমাৰ বায়ু প্ৰদূষণো কৰিলে লগতে।
অ,
হয় হয়, এতিয়া সেইসমূহ আমি ভালকে চোৱা চিতা কৰিব লাগে। হয় কোৱাচোন বাৰু হয়।
যিমান খিনি প্ৰয়োজন হয়, সিমান খিনি লৈ পেলাই বাকীখিনি থৈ দিব লাগে বা অ, কোনো খাবলৈ নোপোৱা মানুহক দিব লাগে।
হয়, হয়, হয়, সেইটোৱে। আমি চাব লাগে যে মা মানুহ চাই তোমাক পৰিকল্পনা কৰিব লাগে যে ইমানজন মানুহে ইমান খিনি বস্তু খাব বা লিষ্ট বনাই ল'ব লাগে। সেই লিষ্টৰ মতে বস্তু বনোৱা, আহ' অ, তোমাৰ তেনেকেএ মানুহক প্ৰদান কৰিব লাগে। তেওঁলোকে যাতে নেপেলাই জোখ ফৰতো খাব লাগে দিব লাগে সদায়, এতিয়া আৰু তোমাৰ, কিছুমান বস্তু হেৰি হয়। থোৱাৰ আহ' থোৱাৰ বেয়া কাৰণে তোমাৰ বস্তু বেয়া হোৱা য দেখা যায়। এতিয়া তুমি চাউল দালি এইসমূহ যদি ভাল পাত্ৰত নথোৱা বেয়াকে থ'লে তোমাৰ তাত ভেকুৰ লাগিব বা কিবা উম বেয়া হব গোন্ধাই যাব, সেই তেনেকেত থব নালাগে। সেইসমূহ তোমাৰ ভালকে এ, কণ্টেইনাৰত তোমাৰ ভালকে সফৰ চফৰ মাৰি ভালকে চাফা কৰি ৰাখিব লাগে শাক পাচলি ফ্ৰিজত। থব লাগে। বেলেগ বেলেগকৈ হয়।
খাদ্য এতিয়া অপচয়, হয়। খাদ্য অপচয় এতিয়া কিছুমান বন্ধ, বন্ধ কৰা কিছু খাদ্য অপচয়। কেনেকে ৰোধ কৰিব পাৰি এ কিছুমান হেৰিও আছে। ডাঙৰ সমস্যা কিছু কিছুমান, কিছুমান ইমান কিছুমান মানুহে বহুত খাদ্যয় নষ্ট কৰে। আৰু সেই খাদ্য পেলনীয়া বস্তুবোৰ যিখিনি বস্তু পেল পেলাই দিয়ে। সেই পেলনীয়া পেলনীয়া বস্তু খিনি গৈ এঠাইত দম কৰিলে সেইখিনি আৱৰ্জনা হয়। আকৌ মানুহৰ হলে সেইে তাৰ পৰা বেমাৰ। বীজাণু বা কৰিব পাৰে। সেই কথা মানুহে কেতিয়াও ভাবি নাচাই কিন্তু খোৱা খাদ বাহৰ খাদ্য খিনি পেলাই দিবলৈহে চাই মানুহে, যে এইখিনি যে এইখিনি দমাই থলে যে তাৰ পৰা যে কিছুমান বেমাৰ আহিব পাৰে। আমাল লৈ সেইটো কথা মানুহে কেতিয়াও ভাবি নাযাই।
হ্য় হ্য় হ্য়
য'ত খাদ্য উৎপাদন হয়। যত খাদ্যয় উৎপাদন হয় আৰু, তাত মানুহে কিমান কষ্ট কৰি উৎপাদন কৰিছে। কেনেকে উৎপাদন, উৎপাদন কৰিছে। আমিতো ভিতৰত খোৱা মানুহকেতো আমি কেতিয়াও নাজানো, সেইটো জানিবলৈ ইচ্ছাও নকৰোঁ।
হয় হয় সেইটো এতিয়া, এ তেওঁলোকে কষ্ট কৰ সেৰি কৰিৈছে আমিওতো কিবা এটা কষ্ট কৰি পইচাটো উপাৰ্জন কৰি সেই পইচাইটো আমি এইেই খাদ্যখিনি তোমাৰ কিনিছো। কিনি পেলাই যদি তোমাৰ আ, আধা আধি পেলাই দিবলৈ হয়। কেনেকৈ হ'ব নিজৰো তোমাৰ অৰ্থ পইচাৰ লছ। আৰু তোমাৰ তেওঁলোকৰ কষ্টৰো লছ তোমাৰ,
উম' এতিয়া আমাৰ বিশ্ব ভাৰতত ভাৰতত এতিয়া প্ৰতিজন প্ৰতিজন তোকে পঞ্চাশ কিলোগ্ৰামকৈ খাদ্য অপচয় কৰি আহি আছে। প্ৰতিজন মানুহে গড়ে। তেনেকে এতিয়া কিছুমান মানুহ তেনেকে, উ খাবলে কিছুমানে অপচয় কৰিছে কিছুমানে খাবলে নাপাই। ভোকত মৰিছে সেই তেনেকুৱা হৈছে। কিন্তু যদি আমাৰ যদি যদি আমি সেই খাদ্য খিনি নেপেলাই নেপেলাই আমাৰ যদি, খাদ্য খিনি সেইখিনি আমি নানো এইখিনি তেতিয়া সেইখিনিতো ধৰা দুখীয়া মানুহক খুম যিখিনি খাবলৈ নাই পায় তেওঁলোকেতটো খাবলৈ পাব।
হয় হয় হয় আমি এ খাদ্য চত আমি নিজে সজাগত সজাগ হ'ব লাগিব সেইটোয়ে তোমাৰ যিমানটো প্ৰয়োজন সিমানটোৱে খাব লাগিব তাত, তুমি সিমানটো লোৱা যদি আকৌ প্ৰয়োজন হয়ে আকৌ ল'বা লাগিলে। প্ৰথমতে সৰহকে লৈ পেলাই পেলাই দিলে সেইটো বেয়া কথা নহয়।
বেয়া কথা হয়।
হয় আৰু তুমি এতিয়া আমাৰ বিয়া বিয়া সকাম বা ভোজ এই এইবিলাকত তোমাৰ কিমান কিমান ভাত বা যিকোনো বস্তু পেল পেল পেলনি যায়। এই পেলোৱাতকে আমাৰ এতিয়া বৰ্তমান এটা হেৰি আছে, এ এন জি অ' এন জি অ' এন জি অ' মানে এটা অ এটা সংস্থা হয় সেই এন জি অ' সংস্থাই তোমাৰ অ তেনেকুৱা হেৰিবোৰ মানে লয় লৈ পেলাই তোমাৰ যি বাট থ পথে এ লোক আছে তেওঁলোকক খাবলৈ নোপোৱা মানুহ বিলাকক যোগান ধৰে অ ভাবি মানে। সকলক
উম এতিয়া আমি হোটেল বা ৰেষ্টুৰেন্টত যদি কেতিয়াবা খাদ্য অৰ্ডাৰ কৰো তেতিয়া আমি জোখত তকৈ অধিক অৰ্ডাৰ দিব নালাগে প্ৰয়োজন যিখিনি প্ৰয়োজন সেই সিমানখিনিয়ে অৰ্ডাৰ কৰিব লাগে।
হয় হয় হয় সেইটোৱে।
হম,
হয়, এ আমি হয়। এতি খাদ্যক আমি আচলতে সন্মান হয় খাদ্য বস্তু আমি সদায় সন্মান কৰিব লাগিব। তোমাৰ, অ ই তেতিয়াহে আমি মানে সুলভ ভালকে তোমাৰ খাব পাৰিম নিজেই।
হয়।
এতিয়া তুমি ভাত ভাত বনালা ভাত বনোৱা ভাত পেলনি লোৱাতটো কিমান বেয়া কথা। খ হব আৰু
হয়,
উ কৃষকসকলে তোমাৰ কিমান কষ্ট কৰি আহ ধানা উৎপাদন কৰে তেওঁলোকে। সেইসমূহতটো পেলালে ভাল কথা নহয় নহয় সেইবিলাক।
অ এতিয়া অপচয় বুলি কৈ ভাত টো ভাত বা যিকোনো খাদ্য অপচয় বুলি কওঁ নে সেইটোে আমাৰ ধনৰৰে অপচয় হৈছে আমাৰ মিলৰ পইচাই অপচয় হৈছে।
হয় হয় হয় ধনৰো পইচা এইটো।
সকে আবো উম সেই অপচয় শব্দটোৱে যিখিনি যিটোৱে অপচয় হৈছে সেইটো আমাৰ পইচটোৱে অপচয় হৈছে, আমি এতিয়া ডাইৰেক্টলিহে পইচাটো অৱচয় কৰা নাই ইনডাইৰেক্টলিটো আমি পইচাইে পচয় কৰি আছো উ সেইটো আমাৰ সমাজত বহুতো উ সমাজত বহুতো খোঁ প্ৰভাৱ পেলাই আছে।
হয় হয় কবৰ হৈ পেলাইছ হয় কি, সেইটোৱে কথা তেতিয়া আমিও অপচ ৰোধ কৰিবলে নিজে নিজে সজাগ হ'ব লাগিব, আৰু লোককো সজাগ কৰিব লাগিব।
উম
এই প্ৰথমাৰ নিজে তুমি ঘৰৰ এজনী যেনিবা তুমি এজনী ৰান্ধনী সেই ৰান্ধনী দুৰাকে নিজে তোমাৰ লক্ষ্য কৰিব লাগিব কি ঘৰৰ গৃহস্থ কিমান আৰু কিমান বনালে মতিব বা অ সেইটো এটা হ মহিলা গৰাকীৰ তোমাৰ এটা আইডিয়া থাকিব লাগিব।
উ এতিয়া আমাৰ ভাৰতৰ সমীক্ষাামতে বহুতো খাদ্্য উৎপাদন হৈ আছে কিন্তু উৎপাদনৰ ক্ষেত্ৰত আমাৰ বহুত উ তাৰে চল্লিশ শতাংশ আমাৰ অপচয় হৈ আছে অ ফচল বহুত বেছি হৈছে মানে ত যদি আমি সেইটো খাদ্য যিমান খিনি অপচয় হৈছে সেইটো পইচা হিচাপত চ চালে বিয়নব্বৈ হাজাৰ কোটি টকা আমাৰ অপচয় হৈ আছে খোৱা খাদ্যখিনিত কোটি টকা বচৰ হৈ আছে আমাৰ এয়া ভাৰত উ সষষ্ঠি টন খাদ্্য অ ডেইলি অপচয় হয় বছৰি বছৰিন খাদ্য আমাৰ অপচয় হৈ আছে আৰু এ আমাৰ অসমত এশ নব্বৈ নব্বৈ মিলিয়ন লোকে খাবলৈ নোপায় ভোকত মৰিছে
হয় হয় তেনেকুৱাও বহুতো লোক আছে আমি এতিয়া আহ ঘৰত থাকি ভালকে খাই আছো কিন্তু বহুত লোক আছে বতে পথে তেওঁলোকে খাবলে নোপায় দিনটো
আমাৰ এতিয়া ভাৰততে আহ বিশ কোটি মানুহে বিশ কোটি মানুহে পে ভোক লৈয়ে শুবলৈ যায় হেনো মানে সেই খাবলৈ তাৰ এতিয়া আমাৰ বহুতো লোকে তেনেকুৱা কিমান খাদ্য আমাৰ অপচয় কৰি আছে
হয় হয় সেইটো কথাটো এতিয়া আমি আমি সজাগ হ'ব লাগিব
উম
হয় িকেই তাকে বোলো আজি এ তোমাৰ খাদ্যৰপ ওপৰত কথা পাতি তোমাল লগৰ ভালেই লাগে আকৌ এটা নতুন বিষয় কথা পাতিম বুলি তোমালোকৰ আশা থাকি
হয় হয় ধন্যবাদ হব দিয়া অ